হেল্ল'? হা? শুনিছো।
ভাত খালি?
ভাত খালো।
কাইলৈ খেলিবি নে নাই?
এ কাইলৈ খেলিব লাগিব। কালি ব' বলটো আনিবি নাই তই
বলটো আনিম কাইলৈ অহ।
কিমান ল'ব?
নাই, দুহেজাৰ পাঁচশ টকীয়া মান আনিম।
কেটা?
তিনটা আনিম।
তিনিটাতে প' পোন্ধৰশ টকা যাব।
উম। পোন্ধৰশ টকা যাব।
পোন্ধৰশ গুচি
এনেই তই কি কৰিবি?
মই বেটখন আনিম।
তই বেটখন আনিবি? মিঠুকো কবিচোন, কি আনিবি, মিঠু কি আনিব?
মিঠুৱে
উম!
মিঠুৱে সি স্তাম্প খিনি আনিব।
স্তাম্প খিনি আনিব?
ক'ত খেলিবি?
পথাৰ।
পথাৰ?
উম!
অ, পথাৰ নেকি?
হেৰি কৰিব লাগিব, পানী হৈ গৈছে পথাৰতে। পথাৰত পানী হৈ গৈছে খেলিব বহুত দিগদাৰি
মোৰ চাইকেলখন পামচাৰ হ'ল নহয়।
তোৰ চাইকেল খন পামচাৰ হ'ল নিকি? অ' পথাৰেদি চলাব নোৱাৰিবি ন তই। পথাৰত চলোৱা কাৰণে হৈছে চাগে? উম।
আজি ইমান গৰম দিছে, আজি মই চুইমিং গলো নহয়।
চুইমিং গ'লি?
উঁ! সাঁতুৰিব নাজানো বাৰু, শিকি আছোঁ।
পথাৰত সাঁতুৰিব গ'লি?
অঁ!
হা?
অঁ!
উম, মইও সাঁতুৰিছিলো আজি।
ক'ত, বেলেগত?
মই এই, বেলেগ পথাৰত সাঁতুৰিছিলো, মোৰ লগত মিঠু গৈছিলে। শিবু গৈছিলে, নয়ন গৈছিলে, তোৰ লগত কোন কোন গ'ল? তিনিটা পোৱালি?
উমহম!
উম আৰু কি হয় বাৰু?
কালি টউচন জাবি নে‌ নাই?
কাইলৈ মই টিউচন?
হা?
টিউচন‌ যাব লাগিব অ'। এতিয়া বাদ দে, খেলা কথাটো বাদ? খেলা কথাটো যে, খেলা। ক্ৰিকেট, ক্ৰিকেট খেলিম অক ক্ৰিকেট খেলাৰ জেগাই নাই।
নামঘৰ ফিল্ডত খেলিম!
মাংস বিলাক সৰু মানুহ খালে বকে।
কোনে।
খেলিব লাগিব ভালকে বাৰ ফিল্ডখননকে খেলিব পাৰি কিন্তু ন।
অ বলক ফ্ৰিলড যাম নহ'লে।
কলফিল্ড বাতদে বাৰ ফিল্ডখনতে খেলিব পাৰি।
অ তাতে খেলিব পাৰিতো?
তাতেও খেলিব পাৰিলোহেঁতেন?
পোৱালি আহিব ন।
কৰে আহিব আৰু।
কিমান।
আহিব নানু চানি বালং চব বহুত পোৱালি আছে? বিশটা মান আহিব। উম ক্ৰিকেট কোচিং লবি নেকি তই।
মই লৈছো হেৰি। ভলীবলৰ।
মই ক্ৰিকেট লব মন আছে?
তইয়ো ক্ৰিকেট ল মই ভলীবল লৈছো? স িক।
তই গম পাৱ নে ক্ৰিকেট কেনেকে মানে ইণ্টাৰনেচনেল খেলিব পাৰ।
আহা
কেনেকে ইণ্টাৰনেশ্যনেল খেলিব পাৰি তই গম পাও নে নাই
ভলীবল
নহয় ক্ৰিকেট মানে কেনেকে ইণ্টাৰনেচনেল খেলিব পাৰে তই গম পাও নে নাই
অ
মই কৈ দিছো চা প্ৰথমে ক্ৰিকেট এখন ভাল কচিনত জয়ন লব‌ লাগিব জয়ন লই তই ভালকে তাত খেলিব লাগিব তেতিয়া তই দৃষ্টিকত খেলা চাঞ্চচু দৃষ্টিকত চাঞ্চ পাৰে তেতিয়া দৃষ্টিকটো য যদি বহুত ভাল। হেলৌ' তেতিয়া যে চকু পৰে তই চেচুৰি যদি চেনচুৰি মাৰা হাফ চেচুৰি যদি অল ৰাউণ্ডাৰ হয় আৰু চ চ যদি কিপিংঙো কিপিং উইকেট কিপিং হয় তেতিয়া আৰু চপি যেতিয়া তেতিয়াটো দমে তেতিয়া তাত খেলুৱাই বি নেচনেল চ নেচনেল খেলা প্লেয়াৰ হৈ যাব নেচনেল খেলেটো সবেই চাই কেনেকুৱা খেলে এনেও খেল তাৰ পিছততো হয়, খেলিব পাৰিবি ডমিষ্টিত- ডমিষ্টিত খেলিলে মানে, তেতিয়া গম পাই যাবি শিকিলোঁ মানে মেইন ক্ৰিকেট ডমেষ্টিতএতিয়া উদাহৰণস্বৰূপে- আমাৰ ডমষ্টিত ক্ৰিকেট খেলি আছে দমষ্টিত মানে আই- পি -এল নেখেলাকে সেই ইণ্টাৰনে্চনেল খেল-খেলি যায় টেষ্ট -মেচ খেলিব ডমেষ্টিক গলি এতিয়া তাৰ ডমেষ্টিক ভাল খেলিলেতো আই', - পি', -এলে ', -যাবি আৰু ইণ্টাৰনেশ্যনেল খেলত যাব পাৰা ইণ্ডিয়াত যাব পাৰা টি- -টুৱেণ্টিত যাব পাৰা অডিয়াত- যাব পাৰা।
ফুটবলত কেনেকে যায়, তই', জান নেনাই?
ফুটবল নাজানুৰে।
ফুটবলটো মই ', ভালকৈ গম নাপাওঁ।
এইটো কি কলি হেৰি কি হেৰি কলি ইটো?
ডমেষ্টিক,
অ', ডমেষ্টিকটো মানে কি আছিলে পাহৰি গ'লো নহয়,
ডমেষ্টিক যে ', ভালকৈ খেলিলে তই ইণ্টাৰনেশ্যনেল, তালৈ যাবি ইণ্টাৰনেচনল গেম খেলব পাৰিবি, সেইটো', সেইটো মানে পুৰা ভাল। খেলাই পেলাই উদাহৰণস্বৰূপে- এতিয়া ঈছান- -কিষাান গৈছা?
আহ',
ডমেষ্টি ভাল খেলি,
উম আৰু কোন-কোন গৈছে?
হা',
আৰু কোন-কোন গৈছে?
প্ৰায়ভাগ পোৰা ডমেষ্টিৰ পা গৈছে। আকৌ আণ্ডাৰ-নাইনটিৰ ভাল, খেলিলেওতো চাঞ্জ পাবি কিন্তু,
হান্দ্ৰেদ -নাইনটিন
উম', তাতো ইণ্টাৰনেচনেল খেলিব, আণ্ডাৰ - নাইনটিন, খেলিব বহুত। আবেজাৰ ৰে বহুতে পায়
উম', মই', ভলিবলটো লৈছো বে ',
ভলিবলতো লৈছোঁ। উম', আৰু ফুটবল কেনেকে পাই গম পাওঁ নে নেপা?
নাপাওঁ,
ভাল কোচিং এখন জয়ন লবি, লৈ নে, খেল-খেলিবি, মানে প্ৰথমে তাই গাঁৱৰ চাই খেলিলি ন তু ক'ৰবাত লৈ যাব কোচ ছাৰে খেলিব কোচ ছাৰে খেলিলে তই যদি তাত ভাল খেল। এই গোল চোল মাৰ তেতিয়া তোক খেলাব হাই লেভেলত তাতো যদি ভাল খেল। তেতিয়াতো আৰু ভাল খেলাব তাৰ লগত তাৰত কিবা এটা থাকে। ত সেইটোত যদি পুৰা ভাল চাল খেলি দিয় তোৰ চিলেক্টৰ বিলাকৰ চকুত পৰিব। কৰিত পলে তই নেচনেল। মানে ইণ্টাৰনেচ নেল খেলিব পাৰিম। কিমান কষ্ট কৰিছে?
উমেচে মেচে।
মেছি ইমান কষ্ট কৰা নাই খ্ৰীষ্টান বেছি কষ্ট কৰিছে মোৰ ফেভৰেট ফুটবলাৰ খ্ৰীষ্টিয়ান নু তোৰ কোন?
অ ভালটো।
আকৌ ক্ৰিকেটাৰ।
ক্ৰিকেটাৰ।
মোৰ থালা তোৰ থালা তোৰ থালা থালা কিয় ভাল লাগে কচোন।
কিয়?
তোক থালা কিয় ভাল লাগেনো?
মোৰ এনেই ভাল লাগে।
তোৰ এনেই ভাল লাগে, মোক কিয় ভাল লাগে কচোন। বেচ কেপ্টেইন চি। গেমঠো কেনেকে খেলাইছিল গম পাই? তাৰ নিচিনা কেপ্টেইনচ নাই মোৰ মতে। মেইন পিলিয়াৰ।
উম।
আৰু ছেকেণ্ড মোৰ ভাল লাগে সঞ্জু চেমচং সঞ্জু চেমচঙো মজা খেলে।
তিল।
অ দ চামিও।
ত আই পি এলত কোনটো তই আই পি এলত কোনটো টিমৰ চাপ চাপৌত কৰিছ?
মই আৰ আৰ আৰু চি এছ কে। তই?
চি এছ কে আৰু আৰু এম আই।
এম আই।
উম।
এম আই, মই চেন্নাই চুপাৰ কিং আৰু ৰাজস্থান ৰয়েল আৰু ফুটবলৰ মই ফুতকালক চাপৰ্ট কৰো কিশ্যৰো টীমটো। তই?
টীম টোৰ নাম কি?
কৃষিয়া ফুট কাৰ্ল।
ফুটকাল?
অ।
তমক মান ক্লাছত।
এবাৰ মই কিয় ত্রিকেটৰ ক্লাছটো?
অহ।
হয় ভালেই হয় আৰু এনে মই কাইলৈ খেলিবি নে যাবি?
খেললিম।
কথা এটা চাইকেল ডাল নচলাবি সেইকাৰণে বেয়া হৈছে।
এ পামচা হৈ গ'ল।
পানছাৰ হৈছে নে নে কি হৈছে?
পামচাৰ।
টিও বদলাব লাগিব নেকি? কিমান টকা মান যাব।
পঞ্চাশ টকা
হৈ হৈ
উম
কেতিয়া ভাল কৰিবি।
যানো কেতিয়া কৰোঁ পইচাই নাই।
মাৰে কেটিয়া কৰি দিম বুলি কৈছে
মাগ মই কোৱাই নাই।
নাই কোৱা।
হয়
উম অ তই তোৰ মায়ে কেতিয়া কৰি দিম বুলি কৈছে।
দহ তাৰিখ মানে কৰিম এতিয়া মই এতিয়া চাইকেলৰ কাম নাই নহয় ইমান
আহ ক্ৰিকেট খেলিম নে ফুটবল খেলিম নে নে হকী খেলিম। পথাৰতে খেলিম কাইলৈ মানে মোৰ ক্ৰিকেট কোচিংটো বন্ধ দিছে।
এটা কাম কৰিনে ভলীবল খেলিম দে
ই ভলীবল খেলিম। উম নে লগ বা কাটিব ল বা ক ন বাকদিম
আমাৰ তাৰপৰা
উম কাক কাক লব লাগিব কোনে কোনে খেলিব ন কাইলৈ মিঠৈ খেলিব
অঁ খেলিব
টিকুৱে
টিকুৱে খেলিব
আকৌ নিকোৱে খেলি নে নাই
উম খেলিব
কমেও কেইটা পোৱালি হম বিচটা
বিচতা পোন্ধৰ তামান হ'ব
বিশটা পোন্ধৰটা খেলি ভাল লাগিব কাইলৈ কি হয় বা চাই লও ৰ উম ভাবি আছো এতিয়া ভালকে খেলিব লাগিব কিন্তু
ভালকে খেলিব লাগিব।
এনে ভালকে খেলিম আৰু কি হব কাইলৈ? কাইলৈ তই সাঁতুৰিবি নে নাই?
সাঁতুৰিব লাগিব।
কাইলৈ সাঁতুৰিব মই কাইলৈ নাসাঁতুৰো নেকি মোৰ অলপ মানে প্ৰব্লেম হৈ আছে সাঁতুৰিবলৈ।
মই সাঁতোৰ শিকি আছোঁ যে সেইকাৰণে কাইলৈ যাব লাগিব।
এ তো ভলীবলৰ কচিংটো কেনেকুৱা চলি আছে?
ভালে চলি আছে সদায় চাৰিটাত যাব লাগে। সাতটাত আহি ঘৰ।
সত্তাত আহি ঘৰ
উম।
চাৰটো কেনেকুৱা?
ভালেই।
মোৰ কিকেতৰ চাৰটো ভালেই আছে বাৰু কিন্তু অলপ। বকে মানে বহুত বকে।
কিমান বকে?
হাঁ?
কিমান বকে?
বহুত বেছি এ বকে।
অঁ
তহতৰ বকে নে নেকি?
হয়।
নবকে?
হে?
তোৰণ নবকে?
নবকে।